অহ, খবৰ ভাল। আপোনাৰ কি খবৰ?
তাকেইেতো এবাৰ কাত খাই গ'ল।
উম, হয়। কি কৰি আছে এতিয়া?
এনেই বহি আছো। তুমি কি কৰি আছা?
মই মানে এতে মানে ঘৰৰ মানে চোতালত বহি আছোঁ।
অ', গুৱাহাটীত নাই নেকি তু তুমি?
অহ, গুৱাহাটীত মানে নাই মানে মই গাঁৱতে আও।
অ', নেটৱৰ্ক-চেটৱৰ্ক ভাল নে?
অ', নেটৱৰ্ক ভালে। মানে উম, নতুনকে মানে এটা মানে ই লগাইছিল মানে। নেটৱৰ্ক মানে এইটো টাৱাৰ লগাইছে মানে। অ', ঘৰৰ মানে। বেছি দূৰ নহয় মানে দুই কিলোমিটাৰ মান হ'ব। নতুনকে টাৱাৰ লগাইছে। এতিয়া নেটৱৰ্ক মানে ভালে
কোনখন চিম আটাইতকে বেছি ভালকে চলেনো? চিম কাৰ্ড কোনখন আটাইতকে বেছি ভালকে চলে?
অ', তাতে উম ইয়াতেইতো চিমখন আটাইতকৈ বেছি ইয়াৰটেল চিমখনে চলে বে।
উম, মানে ইয়াৰটেলত পাৱাৰ
চিম চলে জিঅ' চিম অ', এয়াৰটেলে লগাইছে। তো জিঅ' চিমো চলে। কিন্তু জিঅ' চিম মানে অলপ কম কমকে চলে। কেতিয়াবা পায় নেটৱৰ্ক আৰু কেতিয়াবা নাপায় সেনেকুৱা হয়।
কি কৰি আছা?
আৰু বেলেগ বেলেগটো আৰু জিঅ' চিম আৰু এ এয়াৰটেল চিমে পায় বেলেগ আৰু একো নাপায়। তেনেকে ভোডা ফোন সেইটোও নাপায়। আৰু বি এছ এন এলটো মানে গাঁৱৰ দিশে মানে একেবাৰেই নাপায়।
হয় হয়। এইটো নাই ন বি এছ এন এলটো বহুত কম জেগাতে আছে নেকি এতিয়া? আৰু ভডাফোনো নাই।
অ', বি এছ এন এলটো বি এছ এন এলটো মানে অকল গুৱাহাটীতে চলে। মানে গাঁৱৰ সিফালে মানে নচলেই বি এছ এন এল। মানে নাই বি এছ
উম।
এইটো আপোনাৰ গুৱাহাটীয়ে গুৱাহাটীতে আছে আপোনাৰ। উম।
বাকী তাৰমানে ইয়াৰতেল
উম, হয়। এতিয়া মানে উম, ভদাফোন এতিয়া লাহে লাহে চাগে বন্ধই হৈ যাব সেনেকুৱা লাগে।
উম, ময়ো তেনেকুৱাই লাগি আছে মোৰ চিমখনো ভদাটো।
অ', আপোনাৰ ভদা চিম হয়?
উম, আৰু ইফালে ফোনৰ একো নায়েই তাৰমানে তাতে হয়তো এয়াৰটেল চলিব নাইবা জিঅ' চলিব।
উম, হয়। কোকৰাঝাৰ হৈ মানে আৰু মানে এইটো মানে বেলেগ চিমৰ নাই আৰু মানে চিমৰ ভিতৰত দু-দুটাই আছে এয়াৰটেল আৰু ভ'দাফোন আগতে এয়াৰচেল চিম আছিল। তে এয়াৰ চেলটোও নাই।
অ', তাকে, তাকে, এয়াৰচেলখনন কিন্তু বহুত বেছি চলিছিলে তাৰপিছত এই জিঅ'ৰ নতুন উম যেতিয়া মই তাৰ পিছত গোটেই সোপা বন্ধ হৈ গ'ল তাৰমানানে চবতে ধাৰ লাগি গ'ল নহয়
উম, হয় জিঅ' যেতিয়া মানে আহিল তেতিয়া মানে বহুত অফাৰ দিছিলে তেতিয়াই এতিয়া আৰু সনেকুৱা নাই অফাৰ কেইটা
তাকে, তাকে, নাই তো কাষ্টমাৰ লাগে তো এতিয়া তোমাৰ অ', ইডিয়া বুলি এখন আছিলে
অ', ইডিয়া আছিলে হয় আইডিয়াও
আইডিয়া বুলিও আছিল তাৰিছত আইডিয়াও বন্ধ হৈ গ'ল, এয়াৰচেল বন্ধ হ'ল আই বিয়া বন্ধ হ'ল আৰু কিবা-কিবি তেনেকে মোবাইল বিলাকো চেঞ্জ হ'ল নহয় এতিয়াাৰ প্ৰথমতে ন মোবাইল কি চলিছিল এতিয়া নকিয় মবাইলৰ যেতিয়া তোমাৰ মোবাইল বেলেগ হ'ল মানে চছেম মডেল তাহাঁতে বনাই আছিলতো বহুত বছৰে তাৰপিছত যেতিয়া ইহঁত আহি গ'ল কি কম্ব হৈ গ'ল
উম, হয় বন্ধ য এতিয়া মই ভাবি আছো মানে এতিয়া ভডা নোন বন্ধ হ'ব পাৰে কাৰণ অ', মীইক্ৰমেক্স বুলি উম, এতিয়া মই ভাবিছো যে এইটো চিমটো মানে বন্ধ হৈ যাব পাৰে, মানে চাও তাবোন মানে শুনি আছো সেনেকুৱা শুনি আছো মানে কেতিয়াবা মোবাইলতো পাও মানে দেখা পাও মানে ফডফোন আৰু বন্ধ হৈ যাব আৰু নচলেি লাহে লাহে তেনেকুৱা হৈ যায়ছে আৰু, মই আৰু এটা এতিয়া এটা ফ হিচাপ এইটোফ চিমৰ বুলি মানে এটা নতুনকে ওলাইছে এইটো এ ফোন ইণ্ডিয়া বুলি ভি আই বুলি কয় এইটো মানে ব বাৰটাাৰ পিছত বিলে আনলিমিটেড চলে
অ', বা ভালতে
উ, আপুনি এইটো এইটো ভডফোন ইউজ কৰি আছে ন আপুনি আপোনাৰো আনলিমিটেড চলে চাগে
অ মোৰো বাৰটা বজাৰ পিছত আনলিমিটেড চলে
অ কিন্তু সেইটো মানে এটা মানে ভালে হয় কিন্তু বাৰটাৰ পিছত আৰুো চবেই পনিয়ে যায় স মোবাইলটো কোনো ইউজ নৰে তেতিয়া আৰু আনলিমেটে দি মানে
ৱাই ফাই লগোকপ লগোকা হল কৰ
উম হয় কিন্তু বি এ এন এল চিম টো কিন্তু বহুত ভাল কিন্তু বি এ এ এল চিম মানে অফাৰ দিয়ে বহুত মই চালো বি এ এন এল ও নাইনটি নন কৰি মানে চল্লিশ দিন যায় আপোনাৰ জ ডাটা দিয়ে আগতে আছিল মোৰ বি এছ এন এল চিম আছিল মই মানে হেৰাই গৈছিল আহ হয় আগতে আছিল মোৰ বি এছ এন এল চিম আছিল আগতে
এই বি এছ এন এল টো বন্ধন হ নহয় জানো
অ বি এছ এন এল টো চৰকাৰী হয় এইটো বন্ধ নহয় এইটো ভ এছ এন এল মানে আপোনাৰ মানে গুৱাহাটীৰ ফালে মানে ভালে চলে মানে নেটৱৰ্কো ভাল পায় নাই মই প্ৰ্লেম পোৱা নাই মই ৰিচাৰ্জো মানে বহুত ভাল পাইছিলো আমাৰ নেটৱৰ্কৰো বহুত ভাল পাইছিলো কল কৰ ো বহুত মানে বহুত ভালে আছিল আৰু ঠিক বি এন এল আছিল মোৰ মানে হেৰাই কেছে তাৰ পিছত আৰু এয়াৰটেল চিম খি বনালো উম
বি এছ এন এল একদম যি এ এনেকুৱা জোগাত পায় কিন্তু য'ত হা কোৱা
এ এনে বি এছ এন এল এনে চব খেলে ভাল কিন্তু এটা জগাতে প্ৰব্লেম কিন্তু গাঁৱত গলে মানে প্ৰব্লেম হয় মানে মানে নেটৱৰ্কটো নাপায় সেইটোৰ কাৰণে মানে প্ৰব্লেম হয় এনে গুৱাহাটীত মানে চলে ভালেই চলে বহুত খিনি
উম হুম
আপুনি কি কি কি কি ক'ব লাগিছিলে
আৰু অ কিছুমান জোগাত কিন্তু মানে এনেকুৱা শুনা মতে আৰু তোমাৰ বি এছ এন এলৰ যিবিলাক চিম আছে এনেকুৱা এনেকুৱা জোগাতো তাৰ মানে কিছুমান বয়াম আৰু বাকী চিম বিলাকৰ নাপায় মানে ধৰি লোৱা এ বৰ্ডাৰ চৰ্দাৰ হওক কবাত হওক এইবিলাক জাগাত বুলি বি এছ এন এল
উম হা এইিল একো চলেই দিয়ছে ন বি এছ এন এল বি এছ এন এল
ততে যদি ভাল ইমান দি আছে তাৰ বেছি বঢ়াব লাগে আচলতে
উম হয় তাহৰ তাহৰ এইবাৰ কৰো বুলি শুনি আছো কিন্তু ওচ চৰকাৰৰ ফালৰ পৰাায় যিহেতু এইটো চৰকাৰী হয় িমখন এয়া লাহে লাহে কৰিব মানে ভি ভ এছ এনেল এতিয়া ফাইভ জিয় হ'ব মানে ফাইভ জি মানে হ'লেই থাগে এতিয়া আগতো ফ জি আছিল ফাইভ জি লঞ্চ কৰিলেিম
উম কিন্তু মানুহে যদি মানে মানুহৰ আৰু কিনো মানুহে চাৰ্ভিচ ভাল পালো বস্তু বিলাক চেঞ্জ কৰি থাক ো
উ নহ
এতিয়াও যদি ভাবো যে এয়াৰটেল জিঅ'ৰ নিচিনা যদি পুৰা একদম বহুত ভাল কিবা চাৰ্ভিচ পায় কাৰণ আজিকালিটো আৰু ফোন নাম্বাৰৰ প্ৰব্লেম নাইতো। তুমি যিকোনো এটা ফোন নম্বৰত নিজৰ চিম চেঞ্জ পৰা।
উ হয় প-পত কৰিব পাৰি হয়। মানে এই মোৰ এই এয়াৰটেল চিমৰ এইটো ফোন নাম্বাৰ মানে বি এছ এন এলটো মানে বনাব পাৰিম এনেকুৱা।
উম হুম।
এতিয়া মই ভাবিছো কি আৰু এটা মানে বি এছ এন এল মানে বনাই মানে বেলেগ নম্বৰত। মানে বি এছ এন এল বনাম এইটোৰ কাৰণে মানে ৰিচাৰ্জৰ মানে এ ৰিচাৰ্জো কম আছে। তাতে আপোনাৰ ওৱান নাইনটি নাইন কৰিলে মানে আপোনাৰ চল্লিশ দিন যায় আৰু। পাওঁ ডেটা পাওঁ টু জি বি। সেইকাৰণে ভাবি আছো আৰু এখন বনাই ল'ম মানে অকল মানে গুৱাহাটীতে কৰণে আৰু গাঁৱত গ'লে মানে এয়াৰটেল চিমখন আছে সেইটোৱে ইউজ কৰিব পাৰে।
উম। ভাল ভাবিছা।
আপনি কে-কেই-কেইখন চিমে ইউজ কৰে?
মোৰ তাত এতিয়া তিনিখন চিম আছে।
তিনিখন চিম, মানে আপোনাৰ চাগে মোবাইল চাগে দুখন মোবাইল।
ৱাই ফাই দ-দুখনত মোবাইলৰ কাৰণে আৰু ৱাই ফাইটো এক্সট্ৰা। সেইটোও বেলেগ চিম।
অ হয়। আপনি এতিয়া ভোডাফোন মানে চিম ব্যৱহাৰ কৰি আছে মানে এই এই এয়াৰটেল চিম কিটো ব্যৱহাৰ কৰি পাইছনে?
সেইটো ইয়াৰতেলে হয়।
অ ৱাই ফাইটো ইয়াৰতেল হয়। আপুনি এইটো ৱাই ফাইত মানে ৰিচাৰ্ছ
আমাৰ ইয়াত ৱাইফাইত মোৰ ৰিচাৰ্ছ সাতশ চাৰে সাতশমান কে যায় নেকি কিবা তেনেকুৱা।
অ হয় আৰু এইটো কে-কে-কেইটা মানে মোবাইল চ-চলাব পাৰি সেইটো দি কেনে মানে কানেক্ট কৰিব পাৰি ৱাই ফাই দি কেনে?
ইটো আন- টিভি চলোৱা, কিবা চলোৱা চব চলাব পাৰি।
অ হয়। উম ভালে ইটো।
অ নাই প্ৰব্লেমটো তাতে আচলতে নাইয়ে। ৱাই ফাইটো চলালে
তোমাৰ কিন্তু প্ৰব্লেমটো হৈছে কি ধৰি লোৱা আমি এতিয়া বাহিৰত গ'লো ক'ৰবাত গুচি গ'লে ৱাই ফাইটো নাপাওঁ ন। তেতিয়া তোমাৰ কল-চল একো কৰিব নোৱাৰি। তাৰপিছত আৰু এই এই এক্সট্ৰা
উম হয় বুজি পাইচো সেইটো।
আৰু আজিকালি ইহঁত ত ইমান- অ হৈ গ'ল নেকি?
অহ, আমাৰ হলেই মানে এই সময় দি
ঠিক আছে দে।